হেল্ল কি খ খবৰ তোমাৰ।
ভালে বা ইমান দিনৰ মূৰত ফোন কৰিছা।
অহ তুমিওতো ইমান দিনৰ মূৰত ইমান দিন ফোনে কৰা নাই।
অহ আজিকালি সময়ে নাপাওঁ যে সেইকাৰণে ফোন মাৰই নহয় বাকী। কি কোৱা কি খবৰ।
বেয়া ভালে ভালে তোমাৰ কি খবৰ।
আছো আছো। কি কৰিম আৰু এনেই আছো পিছে কিহৰ কাৰণে ফোন কৰিলা বাকী ভালনে।
বাকী ভালে বাৰু।
উম কি কৰি ভালে ভালে আছে ৰবা। ইমান দিনৰ মূৰত মনত যে পেলাইছা। সোমাইছো এটা কামত সৰু সুৰা। এনেই সৰু সুৰা।
মই এটা বিশেষ কাৰণতহে তোমাক ফোন কৰিছোঁ। আমাৰ দাদাৰ বিয়া অহা মাহত আমাৰ দাদাৰ অহা মাহত বিয়া। আহিব লাগিব কিন্তু নাহিলে মই বহুত।
অহা মাহত অ মাতিবৰ কাৰণে ফোন মাৰিছা।
অহ।
অ।
মই নাহিলে কিন্তু বহুত বেয়া পাম মই বাকী দুজনী নক ৰকো মাতিছো হা।
অহ অহ কইনা কোন।
কইনা যোৰহাটৰ।
অহ ঠিকে আছে ভালে চান্স তেতিয়াহলে।
অহ মই বাকী দুজনীকো মাতিছো একেলগে আহি যাবা।
অহ যাম যাম নিশ্চয় যাম মাতি চা যেতিয়া যাবতো লাগিবই।
অহ মই কিন্তু নাহিলে বহুত বেয়া পাম কিন্তু যে আহিবই লাগিব।
যাম যাম সেয়া অকল শিৱসাগৰ বিয়া খাব নহয় আমাক গো গোটেই শিৱসাগৰ খন ফুৰাব লাগিব।
অহঁ ফুৰাম আকৌ কিয় নোফুৰাম। তুমি যি চাব বিচাৰা চব ফুৰাম।
বিয়া কোন দিনা?
বিয়া অহা মাহৰ, ষোল্ল তাৰিখে।
অ'।
অ'।
ক'ত ঘৰতে পাতিবনে, নে বেলেগ ক'ৰবাত।
ঘৰতে পাতিম, বেলেগত নাপাতো ঘৰত তাতে, ইমান ডাঙৰ চোতালখন আছে আৰু ঘৰতে পাতিম।
অ', তোমালোকৰ হ'ল নে নাই, তুমি যা-যোগাৰ কৰিলা?
যা-যোগাৰ মানে কি আৰু অলপ-চলপকে কৰিছো আৰু, দাদাহঁতৰো এনেকে জোৰোণৰ কাৰণে কাপ কাপোৰ-চাপোৰ কিনি আছে, মই কিনিব বাকী আছে বাৰু মাহঁতেও কিনিব বাকী আছে। কিনিম আৰু এতিয়া লাহেকে।
দৰাৰ সৰু ভনীয়েক যিহেতু অলপতো কিবা হ'বই ন।
অ', অলপতো হেভি কিনিবই লাগিব।
যাম, যাম আমিও মেখেলা-চাদৰ লৈ যাম, একেলগে পিন্ধিম দিয়া মেখেলা-চাদৰে
অ', হ'ব আহিবা, মেখেলা-চাদৰে পিন্ধিব লাগিব গাঁৱত। অ', নিনিলেও হব, নানিলেও হব মোৰ আছে নহয় মাৰো আছে।
অ', অ', চিলাই থৈ দিবা, লৈ যাম নহবা চিলাই লৈও যাব পাৰো। আমাক শিৱসাগৰ ফুৰাব লাগিব।
অ', ফুৰাম কি চাব বিচাৰা, চব ফুৰাম ইয়াতে শিৱদল, ৰংঘৰ। শিৱদল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ যি চাব বিচ ৰা যাদু ঘৰ এটাও আছে ইয়াতে
কিমান দূৰ।
বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা মানে বেত বেটাৰি ৰিক্সা পাই নহয়, নহ'লে আমাৰ নিজৰ গাড়ীও আছে, নিজৰ গাড়ী দিও যাব পাৰিম।
উম, হম, হম, অ'। অ', ঠিকেতে শিৱদৌল
কিন্তু দেই।
দুদিনৰ আগত, অ', ইয়াৰ পৰা কেনেকে যাম পিছে।
দুদিনৰ আগত আহিবা, খানাপাৰাত গাড়ী পাবা নহয়, বাছ পাই নহয়। খানাপাৰাত বাছত উঠিবা ডাইৰেক্ট শিৱসাগৰত নামিব পাৰিবা, অ'। ট্ৰেইনত, ট্ৰেইনতো আহিব পাৰিবা। অ', চুপাৰতো বেছি আৰাম পাবা ন, যদি ৰাতি আহা তেতিয়া ৰাতি পোৱা পাবা হি আৰু। আৰু যদি দিনত ৰাতিপুৱাই যদি আহা তেতিয়া গধূলি। ইহঁতিও যাওঁ আহিম বুলিয়ে কৈছে মই নাহী আহিম বুলিয়ে কৈছে ইহঁতিও, গোটেই তিনিজনীয়ে আহিবা।
ৰিংকি তাৰ পিছত, পিংক আহ কি কয়টো তাইৰ নাম কি আছিলে প্ৰীতি আৰু কোন যাব। অ'।
অকল তাই, মোৰতো ক্লচ তোমালোক তিনিজনীয়ে ন বেছিকে।
উম, হম, হম, হয়, বাৰু। লগে ইয়াতে, যিহেতু পিজিত থাকি পিজিত থাকি, কম ফুৰিলো নেকি গুৱাহাটী।
হেইটোৱে। উম। একেলগে কলেজ গ'লো। তিনি বছৰ থাকিলোঁ। অ'।
নাইয়ে লগ পাবলে। ইমান দিন
সেইকাৰণে এইবাৰ লগ কৰোঁ আৰু ভালকে কিন্তু এদিন-দুদিন থাকিলে নহব কিন্তু দেই। অকমান থকাকে আহিবা।
থাকাকে মানে বিয়া যিহেতু ষোল্ল তাৰিখ বুলি ক'লা ন' অ', হয়। বিয়া ষোল্ল তাৰিখ হ'লে আমি ইয়াৰ পৰা চাগে চৈধ্য তাৰিখ মানে যাব লাগিব। তেতিয়াহে পোন্ধৰ তাৰিখে পামগে চাগে ৰাতিপুৱা।
অ' চৈধ্য তাৰিখে আহিবা। চৈধ্য তাৰিখে ৰাতিপুৱা উঠিবা।
চৈধ্য তাৰিখে ৰাতিপুৱা উঠিলে গধূলি
অ'। গধূলি অ' গধূলি পাবাহি এতিয়া মানে ৰাতিপুৱা সময়ত অকণমান গাড়ীৰ মানে আমাৰ তাৰপৰা অকমান গাড়ী ভিতৰত আহিব লাগে ন' গাঁৱৰ ভি তৰত। অকণমান গাড়ী-চাৰি পোৱাও অসুবিধা হয়। সেইকাৰণে মানে গধূলি যদি- ৰাতিপুৱা যদি উঠা অকমান মানে পাঁচটা-ছটা মানত পাবাহি আৰু।
নিবলে আহিবা আক' ষ্টেচনলে। যদি ষ্টেচন মানে যদি ট্ৰেইনত যোৱা হয়, সিহঁতক সুধি চাওঁ কি কয়। ট্ৰেইনত যদি যদি যোৱা হয়, নিব আহিবা ষ্টেচনলৈকে আৰু যদি
অ হ'ব নিব
যি চুপাৰত যে যত চুপাৰহে আহিবা আকৌ, আমি চিনি নাপাওঁ নহয়।
অ', হ'ব দিয়া।
অ', বাকী ভাত-পানী?
ভাত-পানী খোৱাই নাই ৰ'বা, বনাবহে। তোমালোকে খালা?
নাই - নাই আমাৰো এমাহ আছে বিয়ালে, এতিয়া কব আহিছা। আগতে কব নোৱাৰিলা ঠিক কৰাতে?
নাই, মানে বহুত বিজি হৈ থাকোঁ ন' আজিকালি। সময়ে নাপাওঁ আজিকালি।
হয় - হয়, চবৰে তেনেকুৱাই যে কলেজখন শেষ হোৱাৰ পিছত।
উম, মানে চবৰে কামত - কামত বিজি হৈ যায় চবে।
পিছে শিৱদলত যে, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ এক একেলগে আছে নেকি?
নহয় - নহয়, একেলগে নহয়। বেলেগ - বেলেগ। শিৱদললে কা ৰংঘ- ৰংঘৰ পাৰ হৈ যাব লাগে, শিৱদললৈকে।
অ', মানে শিৱসাগৰত শিৱদ'লটো আছে আৰু। আৰু শিৱসাগৰ পুখুৰী?
শিৱসাগৰ পুখুৰী নহয়, জয়সাগৰ পুখুৰী।
শিৱসাগৰ পুখুৰীও আছে, মই দেখিছোঁ নহয়। শিৱসা গৰৰ যোনটো শিৱদৌল নহয়, তাৰে মুখৰ আগতে এটা আছে চাগে।
জয়সাগৰ পুখুৰী বুলিহে কয় সেইটো।
অ' জয়সাগৰ পুখুৰীও আছে, শিৱাগৰ পুখুৰীও আছে। তুমি গম নোপোৱা নে তাতে থাকি?
অ' মানে পাওঁ মানে মই ইমান মানে দিয়া নাই মানে, জয়সাগৰ পুখুৰী বুলিয়ে জানোঁ আৰু।
নহয় - নহয়, জয়সাগৰ পুখুৰীটো কাষ ষত আছে সিফাল চাইডে। শিৱসাগৰ পুখুৰীটো মানে শিৱদলৰ লগতে লাগি আছে। তাতে মানে অ কাছ চাছৰ এনেকে থাকে বুলি শুনিছো আৰু। তাতে মানুহবোৰে মানে উ ভৰি হাত মুখ হাত ধুই কিনে তেনেকে মন্দিৰত দৰ্শন কৰে। আৰু ৰংঘৰটোত
আছে পুখুৰীতটো বহুত ডাঙৰ। ৰংঘৰটো বেছি দূৰ নহয় অলপমান।
অ যাব লাগিব, যাব লাগিব কিবা টিকেট চিকেট লয় নেকি? টিকেট চিকেট লয় নেকি?
ৰংঘৰত টিকেট লয় আৰু শিৱদৌলত টিকেট নলয়।
অ
ৰংঘৰত লয় বাৰু। ৰংঘৰত বেছি নহয় বিশ টকা লয়। শিৱ শিৱদৌললে? চুৰিদাৰ
এদিনতে আমি ফুৰিব পাৰিম জানো?
এদিনতে অলপ অলপকে, অলপ অলপ সময়লে পাৰিবা কিন্তু, এদিনত আৰু ভালকে চোৱা নহব ন? তিনিদিন মানটো লাগিবই।
অ অ সেই কাম কৰিম দিয়া যিহেতু আমি শিৱসাগৰে যাম। চবে মেখেলা চাদৰে পিন্ধিয়ে ফুৰিম দিয়া।
অ হ'ব দিয়া।
অ তোমাৰ পাপাহঁতকো কৈ দিবা ফ্ৰী থাকিব। আৰু যিহেতু বিয়াৰো ছিজন। অলপ খেলি মেলিয়ে হব নেকি? নতুন বৰ লগত ফুৰিব পাৰিম। কাম বন কৰি দিম দিয়া।
অ হ'ব দিয়া। হেই কাম বনৰ কথা কৈছা চব থাকিব। চবে কাম কৰিবই, তোমালোকে আলহী আৰু কিয় কাম কৰিব দিম?
হলেও ইমান দূৰৰ পৰা যাম, এনে বহি বহি খাম নেকি?
অ আলহী এনে এনে বহিয়ে খাব লাগে। দুদিনৰ কাৰণে আহিবা আ মই কাম কৰাম নেকি?
যদি ইয়াৰ পৰা মানে তোমালোকৰ মই এনে সুধিছো আৰু। যদি ইয়াৰ পৰা মানে এনেকে যাও গলে ধৰা, তোমালোকৰ লগৰ তাতে নাথাকি কি পিছে হোটেল ৰুম চুম পায় নে নাপায় তাতে? থকা কি কেনেকুৱা ফেচিলিটি আছে নাই? অ
আছে নথকা নহয় মেইন যোনখন টাউন হয় মানে শিৱসাগৰৰ তাতে তাত তাতে তুমি লজো পাই যাবা, মানে হোটেল টাইপো পাই যাবা। অসুবিধা নহয় বাৰু চবেই পাই তাতে।
অ তেতিয়াহলে মানে কি মোৰ মোৰ লগৰ আৰু যাম বুলি কৈ আছিলে। এতিয়াতো মইতো গ'লে আমি লগৰ কেইজনীয়ে তোমালোকৰ ঘৰত থাকিয়ে গোটেই খিনি চাব পাৰিম বা তোমালোকৰ লগত। সিহঁতকো কব লাগিব ৰবা, মানে সিহঁতেও যাম যাম কৈ আছে এতিয়াতো মই বিয়াৰ কাৰণে
অ লৈ আহিবা, লৈ আহিবা একো নহয়।
এ সিহঁতে যাব সেনেকে সিহঁতে অকলে যাব এটা ট্ৰিম কৰি। সিহতে গোটেইখিনিয়ে যাব আমি তিনিজনী বিয়াৰ কাৰণেহে যাম। গলে পিছত কম বাৰু কেতিয়াবা। তুমি গুৱাহাটীলৈ নাহা নি এতিয়া?
অ চাও যদি কিবা যদি কাম যদি পাও তেতিয়া যাব পাৰো গুৱাহাটীলে।
বজাৰ কৰিব আহিবা আকৌ বিয়াৰ বজাৰ জানাইচোন গুৱাহাটীৰ
অ ফেঞ্চি বজাৰ অ তাকে চাও। অ' দাদাক সুধি চাব লাগিব এবাৰ।
অ' ইতি এতিয়া তাতে মানে কমতে বস্তু খিনি পাই যাবা, বুজিছা নে নাই?
অ'
তাতে কিনিলে
উম, তাকে এতিয়া কিবা কৰোঁ, দাদাক সুধিব লাগিব।
দিয়াতে ঠিক আছে হ'ব। আ' তুমিও কাম কৰি আছা চাগে ইমান টাইম কথা পাতিলো। পিছত তেতিয়া হ'লে কল কৰিবা তুমি ফ্ৰী থাকি
মই আজি কথা পাতিম বুলিয়ে ফোন কৰিছো তোমাক।
হ'ব দিয়া হ'ব নালাগি।
অ'
সেয়া জিকা আজৰি টাইমত কল কৰিবা পিছত বাকী আৰু কথা পাতিম। ৰংঘৰ কাৰেংঘৰৰ কথা।
অ হ'ব দিয়া, আহিলে দেখুৱামে নহয় মই চব।
ঠিক আছে দিয়া। ঠিক আছে, উম দিয়া ৰাখা।